হেল্ল
হেল্ল' অ কি কৰি আছা।
হেল্ল' অ কি কৰি আছা।
অ এনে আছো ৰ‌ তুমি কি কৰি আছা।
অ তোমাৰ মই এনে আছো এ ভাত দালি বনাই আছিলো।
আচ্ছা মই দালি বনাই আছো অ উম।
অ অ চব্জি বনোৱা নাই।
চব্জি বনাই আছো ৰবা।
অ অ কি কি চব।
তোমাৰ দালি আলু পিট।
অ অ অ। আলু পিটিকা।
উম উম।
কিয় মাংস চাংস খোৱা নাই নেকি আজি।
এ আজি। নাখাও ৰবা আজি ইটো মাহ মানে তোমাৰ খাব লাগিব চলি আছে ন।
অঁ অঁ।
ঘৰত কিবা বনাইছে খাব লাগে উম।
আৰু আজি এনেই অ ফুৰিব যোৱা নাই মই তোমাৰ আজি। এ ৰাতিপুৱা মৰ্ণিং ৱাক গৈছিলো এইটোৱে আৰু অ। তুমি গৈছিলা ন মনিং ৱাক।
অ মৰণিং ৱাৰ্ক গৈছিলো আজি যাই থাকো সদায় যাই থাকো।
অ হয় খটেটো মই আছ
মই যা ইভিনিং ইভিনিং যোৱা নোয়োৱা ইভিনিং
ইভিনং তোমাৰ উম যাও মই কেতিয়াবা কেতিয়াবা
অ আচ্ছা মইও যাওঁ ৰ'বা তোমাৰ ইভিনিং যায় থাকো মৰ্নিংটো বেছি যাওঁ ইভিনং কেতিয়াবা কেতিয়াবা যাওঁ আৰু
অ তেন
অ
উম আৰু আজি ফুৰিব যোৱা নাই
আজি ফুৰিব তোমাৰ যোৱা নাই যাম ইভিনিঙত যাম চাগে আজি
অ ক'ত যাবা
তোমাৰ এনে ওলাই যাম আৰু কলাক্ষেত্ৰৰ ফালে ওলাই যাম
অ কলাক্ষেত্ৰ ফালে নেকি অ তোমাৰ এই তাতে কি নাম আছিল আজি টো উজান বজাৰত এইটো প্ৰটেচ হ'ব গম পোৱা নে অ এইটো সুনম মং চু কাণ্ড
আচ্ছা
অ ইনষ্টাগ্ৰামত তোমাৰ নাহে নেকি এইকেইটা নি অ তাতে যাম বুলি ভাবি আছিলো অ
অ
সেইটোৱে আন্দোলন হ'ব আৰু আজি
হয় নেকি
অ এইটো কৰিব ময়ো যাম নেকি বুলি ভাবি আছো
তুমি যাবা নেকি চাব
চাবাতো চাও এইটোৱে যাম
যাবা নেকি মোৰ লগত
অ তোমাৰ লগৰ কেইটাৰ লগত
লগৰকেইটাৰ লগত এনেই কি দি খাবা
তোমাৰ এনে গাড়ী দি যাম আৰু
গাড়ী দি আচ্ছা নিজৰ কি মানে এনে এইটো তোমাৰ
তোমাৰ এই বাইক অ অ তোমাৰ বাইক আছে নে অ দূৰ নহয় তোমাৰ বাইক আছে নে
অ মোৰ নাই
অ তোমাৰ নাই নেকি
আছে বাৰু
অ অ
ই ধূলা ভাল লাগে চোন
অ অ মানে তোমাক কোনকেইটা বাইককেইটা ভাল লাগে
এই তোমাৰ এইটো পালচাৰ ভাল লাগে এ তোমাৰ আৰু বুলেট
বুলেট অ
তাৰপিছত ডোমিনাৰ এইবোৰে ভাল লাগে
অ কেতিয়াবা চলাইছা না
ডিউক ডিউকটো মোৰ ফেভৰেট হয়
অ অ ডিউকক
অ ডিউক থ্ৰি নাইনটি সেইটো ফেভৰেট হয় উ
অ অ কিত অ অ চলাইছা অ এনে ৰাইড। অ মই চলাইছো এইবিলাক আৰু তুমি ৰাইডত। অ ক'ত গৈছিলা ৰাইডত।
তোমাৰ এইটো এইটো লখৰা চাইদ গৈছিলো তাৰপিছত তোমাৰ শ্বিলং ফালে গৈছিলো।
অ অ শ্বিলং।
উম। যাই থাকো মাজে মাজে ফ্ৰেণ্ড ৰোডত। মই তোমাৰ এইটো কি আছিল হিমালয়া নিৰ্মালায়া
হিমালয়া
অঁ
অ হিমালয়টো ভালে লাগে আৰু অ অ
সিগণ বাই সিগণ বাই গৈছিলো
অ।
হয় বেয়া নালাগে।
অঁ।
উম আৰু তুমি কি তোমাৰ কি ভাল লাগে।
মোক তোমাৰ এইটোৱে হিমালয়া তোমাৰ এ বুলেট। তাৰপিছত জিটিনং তাত যাৱা।
হয়নি।
আহ এইকেইটা ভাল লাগে বাইক কেইটা।
লেজ তোমাৰ ভাল নিদিয়ে ন মাইলেজো বহুত দিয়ে।
অ মাইলেজটো বেছ অ অ।
জিটিৰ বহুত কম মাইলেজ দিয়ে তোমাৰ দুইশ টকা তেল ভৰালে তুমি। এক কিলোমিটাৰে ভালকৈ যাব নোৱাৰিবা।
অ অ।
যাবা পাৰিবা কিন আহিব নোৱাৰিবা ৰিটাৰ্ণ উম। সেইটোৱে প্ৰব্লেম।
কোৱা আৰু কি ক'বা।
অ।
উম।
আৰু এনে এতিয়া কি কৰি আছা তুমি।
এ ৰবা আছো এতিয়া এনে মোবাইল চাইছিলো।
অ মোবাইল চাই আছা।
উম তুমি কি কৰিছিলা।
মৰম মইয়ে মোবাইলে চাই আছিলো। এ ৰিল চিল বিলাক চাই আছিলো ৰিল চাই আছো।
ফিল্ম চাই আছিলো তোমাৰ।
অ কি ফিল্ম।
এই তোমাৰ এইটো আছিলে যে গেংষ্টাৰৰ ফিল্ম এখন চাইছো।
অ! গেংষ্টাৰৰ অ এইটো ভাল লাগে ফিল্মটো।
আছে ন কিছুমান মানে নৰ্মেলি গেংষ্টাৰৰ পাছত। ফিল্মবোৰ ভাল লাগে নাই? উম! গেংষ্টাৰ মানে সৰু গেংষ্টাৰ বা ডাঙৰ গেংষ্টাৰলৈ হৈ যায়। মাৰ্ডাৰ কৰি-কৰি চাই আছিলো ভাল লাগে চাই।
অঁ!
উম।
আৰু এনে বেলেগ মুভি কেইটা চোৱা নে?
অ! চাইছো তোমাৰ চাওঁ অ' সি হৰাৰ মুভি চাওঁ।
অঁ!
কমেডি চাওঁ। এইবোৰো চলে আৰু কমেডি-চমেডি। ভাল লাগে চাই।
অ! আৰু ৰোমেণ্টিক মুভি কেইটা নোচোৱা নেকি ৰোমেণ্টিক?
এ সেইবোৰ ভাল নাপাওঁ ৰোমেন্টিক মুভি-চুভি ইমান। মই তোমাৰ গেংগ তাৰপিছত তোমাৰ হৰাৰ মুভি আৰু কমেডি মুভিবোৰে ভাল লাগে।
অঁ! অঁ-অঁ! মইতো চাওঁ মই চব মুভিয়ে চাওঁ।
হয় নেকি? অ! মই চাওঁ কেতিয়াবা-কেতিয়াবা। টিভিত
অঁ!
উম মুভি চাই ভাল লাগে বেছি।
অ!
ধন আৰু তুমি হা!
আৰু তুমি কিহত চোৱা মোবাইলত চোৱা নাই নে, নে টিভিত? চব মুভি কেইটা? অ! অ! ইউটিউব। আৰু বেলেগ এপত নোচোৱা নেকি?
হা-হা?
বেলেগ কিবা এপত নোচোৱা?
এপত নাচাওঁ ইউটিউবতে চাওঁ।
অ! ইউটিউবৰ পৰাই।
ইউটিউবতে চাওঁ। কি ইউটিউবত চব নাপায় মানে কিছুমানে পায়।
অঁ-অঁ! আৰু চিনকেইটা কাটা-কাটা থাকে অলপ-অলপ।
নহয়-নহয়, কিছুমান-কিছুমান মুভি চাব গ'লে ট্ৰেইলাৰ-চেইলাৰ অকল দেখায়।
অঁ! ট্ৰেইলাৰ কেইটা বেছিকে আহে।
এটা এপ আছে ন তাতে যত মানে-মানে চব মানে যোনটো তোমাৰ অ! হলত আহে। ফিল্মবোৰ সেইটো এপত বোলে।
অঁ-অঁ।
কি বা এপ আছিল?
এইটো মুভি বক্স এইটোতে চাওঁ মই।
মু-মুভি বক্সা তাতে মানে তোমাৰ ধামাল ফৰখন চাব পাৰিম নে?
অঁ! চাব পাৰিবা।
এতিয়া পাৰিম?
অঁ! পাৰিবা।
তুমি চাইছা নেকি?
মই চোৱা নাই মই টাইমে পোৱা নাই চব কাৰণে ভ্ৰাম ফটো বেলেগ মুভি কেতা আছে, হা?
পিএ চি কৰিব লাগে নেকি?
নাই পিএ কৰিব নালাগে তোমাৰ।
মই চাব পাৰিম।
অ' চাব পাৰিবা।
ধামালখন- ধামাল ফৰখন পাৰিম চাবা
অ' ধমাল পৰচা চাবা পাৰিবা ব মুভি কেটা চাবা পাৰিবা।
হয় নেকি, অকল হিন্দী মুভি ন?
হিন্দী মুভি, ইংলিছ মুভি চব।
আচ্ছা, কি নাম আছিলে, কি নাম ক'লা?
মুভি বক্স।
তোমাৰ কিহত পাই যাম নো পাম নেকি?
প্লে ষ্টৰত নাই চাগে তুমাৰ এই ক্ৰমৰ পৰা ডাউনলোড কৰিছিলো মই।
আচ্ছা পৰা এপিকে
অ'।
আচ্ছা এনে তোমাৰ কি কলেজ চলেজ খুলিলে নাই খুলিল নাই নুখুলিল?
নাই কলেজ তো খোল নাই তোমাৰো বন্ধই আছে ছামাৰ বিকাচনৰ কাৰণে।
কেতিয়া খুলিব এনে কলেজ?
তোমাৰ এইটো আগষ্ট মানত খুলিব অ'।
বন্ধ দিছে ন' চবৰে।
হয়, হয়।
চাই থাকিব ঘৰত ফুৰিব যাব কিছুমান, কিমানো ফুৰিব গৈছে চাগে।
অ'। মইতু ঘৰত বহি কেনে মুভি চাইছো মভিৰ ৰিল্চে চাইছো।
কৰি আছো ফুৰিবও জানে নে গৰমত যদি আমাৰ
হয়।
কৰিব জানে আৰু ঘৰতে বহি মোবাইল চোবাইল চাই থাকো। এইটোৱে ভাল লাগে তেনেকুৱাই ভাল লাগে কৰি।
হয় হয়। আৰু এতিয়া ভাত চাত খালে নে? অ' কি কৰিছিলা?
বোলো তোমাৰ ম চিদেপ তোমাৰ মোবাইলটোত ৰিচাৰ্জ নাথাকে তোমাক কেনেকুৱা লাগে তেতিয়া?
অফলাইন গেম কেইটা ডাউনলোড কৰি থও এইকেইটাই চাওঁ। আৰু তোমাৰ এই মুভি কেইটাও ডাউনলোড কৰা থাকে ন' মই, মুভি বক্স তোমাৰ মুভি বক্সতে ডাউনলোড কৰিব পাৰি মুভিকেইটা। অ' এইকেইটা ডাউনলোড মুভি কেইটা চাওঁ আৰু।
মই তেনেকুৱা হস্পট লৈ কাৰোবাৰ পৰা জানো কৰি লওঁ তাছত চাই থাকো ৰাতি।
হয় হয় হয়, অ', অ'।
ত' এদিনত তুমি এদিনত কিমান কেইটা ফিল্ম চোৱা? এনেই ৰিচাৰ্জ চিচাৰ্জ নাথাকিলে মোবাইলত।
অহ তোমাৰ দুটা তিনিটা মুভি কেইটা চাই লওঁ।
মই তোমাৰ চাই টা পাঁচটা গুচি যায় চাওঁতে চাতে ৰিচাৰ্জ নাথাকিলে মোবাইলত। মভি চাইয়ে ম
অ' আৰু এনে গেম কেইটা খেলা নাই?
গেমছে খেলি কিনে বৰিং লাগে এটা গেমে মানে তোমাৰ আৰু ইণ্টাৰেষ্টি মানে আজিৰ মোৰ খেলি ভাল নালাগে কিবা।
হয়।
ইণ্ট্ৰেষ্টট নালাগে কিবা গেম খেলি।
অ' আগতে বেলেগ ইণ্টাৰেষ্ট আছিল এতিয়াটো ইণ্টাৰেষ্ট নাই।
ইনট্ৰাষ্ট নাই অ অ।
এইটোৱে ভাল নালাগে আৰু।
হয় হয় হয়, দিয়া ঠিক আছে দিয়া থওঁ দিয়া, ভাল ল-